অ এনেই আছো তুমি কি কৰি আছা।
অ মইয়ে এনে আছো অলপ ভাত বনাই আছিলো ভাত দালি। অ তুমি ভাত খালা।
অ ভাত খালো।
অ কি কি খালা।
এ কালি যি,
অ নিজে বনাইছা না,
অ নাই নাই মায়ে বনাইছে।
অ মায়ে বনাইছে নেকি অ আৰু এতিয়া কি কৰি আছা।
এতিয়া এনে মোবাইল চাই আছো।
অ মোবাইল চাই আছা নেকি মোবাইলত কি চাই আছ ৰিল চাই আছা নে, অ ফিল্ম চাই আছা নেকি আহ কোনটো ফিল্ম চাই আছা।
এইটো তোমাৰ গলমাল থ্ৰী,
অ গলমাল থ্ৰী চাই আছা নেকি অ কমেদি থাকে ন সেইটো চিনটো।
কমেডি কমেডি।
অ কমেডি।
উম,
অ আৰু কি কি মুভি কেইটা চোৱা তুমি,
এইটো তোমাৰটো মুভি চাও,
অ টাইগাৰছ ৰাপ আৰু
আৰু তোমাৰ বহুত আছে এক্টাৰ চাউথ ইণ্ডিয়ান।
অ,
ফাইট ফাইটিং মুভি চওঁ,
অ ফাইটিং মভি
উম
আৰু আজি ক'তবা ফুৰিব যাবা নে
আজি ফুৰিব নাযাও কালি গৈছিলো ফুৰিব আজি নাযাওঁ আৰু
আজি কি কৰিবা ঘৰত অ ঘৰতে থাকিবা নেকি অহ
তুমি ফুৰিব গৈছা আজি
অ নাই যোৱা মই মই যাম চাগে গধূলি মানে
অ গধূলি মানে ময়ো যাম ৰবা
অ ক'ত যাবা তুমি
ৱৰ্ক কৰিব যাম
অ ৱৰ্ক কৰিব যাবা অ অ ময়ো ৱৰ্ক কৰিবই যাম
হয় নেকি অ এনে তুমি কি খাই
অ মই
অ
মই তোমাৰ চিকেন ভাল লাগে তোমাৰ আৰু মিঠাই চিঠাই ভাল লাগে আইচ ক্ৰীম ভাল লাগে
মটন খোৱা নে নোখোৱা মটন
অ মটন খাও তুমি খোৱা
অ মোৰ ফেভেৰেট হয় মটন
অ
আৰু তুমি পৰ্ক খোৱা কি পৰ্ক
পৰ্ক নাখাওঁ মই
কিয়
পৰ্ক ভাল নালাগে মোক তুমি খোৱা নেকি
অ মোৰ পৰ্ক খাঁও ভাল লাগে মোৰ
অ তুমি বনোৱা নে নিজে ঘৰত মায়ে বনাই দিয়ে
ঘৰত মায়ে বনাই ময়ো নিজে বনাওঁ কেতিয়াবা
অ অ আৰু
জুবিনদা গান শুনি ভাল পোৱাে নে
অ জুবিন দাৰ গানকেইটা ভাল লাগে মোক তুমি শুনা নে অ জুবিন অ জুবিন ক্ষেত্ৰত গৈছা নেকি
নাই যোৱা এতিয়ালৈকে যাম
অ কেতিয়া যাবা
যাম কেইদিনমান পিছত
অ এই জুবিন দাৰ মুভিখন চাইছিলা ৰৈ ৰৈ বিনালে
অ নাই চোৱা এইখন চাব লাগিব
অ নাইচোৱা নেকি অ ময়ো নাইচোৱা ময়ো চাম আৰু
উম
অ আৰু এ এইটো কেতিয়া যাবা তুমি এইটো জুবিন ক্ষেত্ৰত
জুবিনক্ষেত্ৰ তোমাৰ চাওঁ ৰবা। নেক্স মান্থত যাম।
অঁ, নেক্স মন্থত যাবা।
অঁ।
কোনি কোনি যাব তোমাৰ লগত। ফেমিলিৰ লগত যাবা না, এনে ফ্ৰেণ্ডৰ লগত? অঁ। ফ্ৰেণ্ডৰ লগত যাবা।
অঁ।
কিহত যাবা?
গাড়ীত যাম।
অঁ গাড়ীত। নিজৰ বাইকত না গাড়ী বেলেগ? ভাড়াত যাবা?
উম আস আস।
হাঁ
নিজৰ বাইকত যাবা না কি?
হেল্ল!
হেল্ল! নিজৰ বাইকত যাবা নে কিহত যাবা? অঁ
মই গাড়ীত যাম।
অঁ, গাড়ীত যাবা?
উম।
কি এইটো ভাড়া কৰি যাবা নেকি বা গাড়ীত? হেল্ল!
কি?
ভাড়া কৰি যাবা নে এনে বাইকত যাবা?
মই যেনে বাইকত যাম।
অঁ, বাইকত যাবা?
উম।
আৰু উম বাইকটো কোনটো বাইক ভাল লাগে তোমাৰ?
মোক ডমিনাৰ ভাল লাগে।
অঁ, ডমিনাৰ চলাই পাইছা?
অঁহ্।
অঁ কেতিয়া চলাইছিলা? কেতিয়া চলাইছিলা? অঁ হেল্ল! কেতিয়া চলাইছিলা? অঁ সদায় চলাই থাকে নেকি? নিজৰ আছে না, নিজৰ আছে না বেলেগৰ আছে?
উম বেলেগৰ।
অঁ বেলেগ নেকি? অঁ, ফ্ৰেণ্ডৰ অঁ অঁ। ক'ত ক'ত চলোৱা বাইকটো? অঁ মই চলাইছোঁ।
ফুৰিব যাওঁ, লগৰ লগত ফুৰিব যাওঁ।
অঁ ফুৰিব ক'ত ক'ত যোৱা?
উম তুমি চলাইছা নে?
অঁ মই চলাইছোঁ।
হয় নেকি?
অঁ তুমি ক'ত ক'ত ফুৰিব যোৱা?
যাও ফুৰিব ফুৰিব পাৰকে চাৰকে
অ পাৰকে চাৰকে যোৱা।
হম
মই চলাও মানে লগত দৰে আছে অ আৰু জিতিি কেনেকা লাগে। ডিউটি
কি?
জি টি বাইক কেনেকা লাগে।
ভালেই লাগে।
অ ভালে লাগে নেকি? চলাই পাইছ যেতি হা অ চলাই পোৱা নাই নেকি? অ মই চলাই পাইছো।
ভাল লাগে নে
অ ভালে লাগে
অ
এতিয়া কি কৰি আছা তুমি?
এনে মই এতিয়া এনে বহি আছো ৰবা।
অ এনে আছা নেকি?
অ
কি মুভিচ ফুভিচ চাই আছিলা
মুভি চাইছিলো অ।
অ কিয়ত চাই ছিল মোবাইলতো না তিভি ত
মোবালত চাইছিলো।
অ মোবাইলত নেকি?
অ
অ মোবাইলত কোনটো এপত চোৱা।
মোবাইলত মই ইউটউবত চেক চাওঁ
অ ইউটিউবত চোৱা নেকি ইউটিউবত দিয়ে না চব মুভি কেইটা।
ইউটিউবত চব নিদিয়ে কেইটামানে দিয়ে।
অ কেইটামান দিয়ে। অ কি ডাউনল'ড কৰিছোৱা নে নেটতে চোৱা।
ডাউনলোড কৰি চাউ
অঁ ডাউনলোড কৰে নেকি? অঁ মই চাওঁ মানে মুবি কিটা। হা কি ক'লা।
তুমি কি মুভি চাই ভাল পোৱা।
অ মই চাউথ ইণ্ডিয়ান মুভ কেইটা ভাল লাগে চাউথ, ইণ্ডিয়ান বলীউড, আৰু হলিউড,
অ
আ
বেলেগ ভাল হ'ব
বেলেগ আৰু ভাল নালাগে আৰু তোমাৰ এ এইটো মই এটা মুভি বক্স নামৰ এটা এপ আছে এইটোতে চাওঁ। সেইটোত মানে চব মুভি কেইটা দিয়ে অ
নাই জি মন থাকে চাব পাৰি চাব পাৰি।
অ চব চাব পাৰি।
হয় নেকি? মই চাম তেনেহলে অ কি কি নাম আছিলে এপটোৰ
মুভি বক্স
মভি বক্স অকে
অ আৰু যি প্লেষ্টৰত নহয় এইটো মই ক্ৰমৰ পৰা ডাউনলোড কৰিছিলোঁ।
হয় নেকি ঠিক আছে মইও কৰিম তেনেহ'লে মই ততে চাম আজি পৰা
অ আৰু মই এইতো চাও তোমাৰ যি অৱস্থা
হয় নেকি এনেই তোমাৰ ঘৰত চবেই ভালে আছে।
অ সবেই ভালে আছে তোমাৰ ঘৰত সবেই ভাল ন
অ ভালে আছে চব এক মোৰ ঘৰটো
অ
এ তুমি এতিয়া কি পঢ়িছা
মই এতিয়া ক্লাছ টোৱেলভ চাইন্সত পঢ়ি আছো।
হয় নেকি।
অ তুমি কিহত পৰি আছা এতিয়া
মই এতিয়া কমাৰ্চ ফাৰ্ষ্ট ছেকেণ্ড ইয়েৰ কমাৰ্চত
অ ছেকেণ্ড ইয়েৰৰ কমাৰ্চত কোনটো চাবজেক ভাল লাগে তোমাৰ ফেভৰেত
মোৰ ফেভৰেট চাবজেক্ট তোমাৰল এইটো তোমাৰ এইটো বিজনেচ
অঁ
তোমৰ কি ভাল লাগে ফেভৰেত চাবজেক
মোৰ ফেভৰেট চাবজেক্ট মেথছ লাগে
মেথছ আচ্ছা এনে তোমাৰ উ মেথছত তুমি চব জানানে।
অ চব জানো
অ আৰু আৰু কি চা জানো অলপ চলপ ইমানো নাজানো
অ আৰু মোক এইটো তোমাৰ ফিজিক্স ভাল লাগে।
অ কেনেকুৱা লাগি বিকনেছ কৰি তোমাক
মেথচ কৰি ভাল লাগে বহুত
হয় নেকি।
ইজি মেথছ কেইটা ম ইজিয়ে লাগে সেইকাৰণে মেথছ ভাল লাগে
উ
অ তুমি মেথচ লোৱা নাই নেকি।
তোমাৰ হা
মেথচ লোৱা নাই।
মই মেথছ মই মেথছ কৰিব নাজানো ভালকে
অ আৰু কি কি চাবজেক্ট লৈছে
তোমাৰ ইংলিছ এছামিচ
অঁ
আৰু বিজনেচ একাউন্টেঞ্চি এইবোৰে
অঁ
ইকনমিক্স
ইকনমিক্স ইকনমিক্স ভাল নালাগে নেকি?
ইকনমিক্স ভাল লাগে
উ
ইকনমিক্স ভাল লাগে একাউণ্টেঞ্চি ভাল লাগে বিজনেছ ভাল লাগে
অ আৰু একাউণ্টেনচি
অ একাউণ্টেঞ্চি ভাল লাগে কি একাউণ্টেঞ্চিটো অলপ মেটছ মেটছৰ নিচিনা ন অলপ টান হয় অ
এতিয়া ঠিক আছে
দিয়া তেনেহলে হ'ব দিয়া অ দিয়া